অ শুনিছে? এ এনে বাহিৰতে খোজ কাহি আছো, তুমি কি কৰি আছা?
উম আমি এ ভাত, পানী খালেও দিয়ক সোনকালে খাওঁ যে আজিকালি।
অ সোনকালে খালা নেকি আজি?
অ সো মানে খোৱাই হৈছো অলপ দিনৰ পৰা মানে ভাতটো সোনকালে খাবলেই। যিমান পাৰো চেষ্টা কৰো মানে, মানে দেউতাও অলপ অ উঠো এই পাঁচটা মানলে উঠ। উঠো আৰু এ। বহুত পোহৰে হয় নহয় এতিয়া, সোনকালে পোহৰ হয় যে।
অ কিবা এটা ক'বলৈ লৈছিলা?
অ নাই মানে দেউতা অলপ, অ দেউতা অলপ অসুস্থ যে।
অ, অ। উম, উম, উম সোনকালে খাব দিছে উম সেইটোয়ে- সেইটোয়ে সোনকালে খাবা বুজিছা ভাত বিলাক সোনকালে খোৱাতোয়ে ভাল। কি বনালা পিছে আজি তুমি?
এই আ মানে মানিমুনি, ভেদাইলতা এনেকে দি অলপ। জোল বনালো আৰু মিক্সিতে মাৰি উম, উম।
এতিয়া। পিঠা খাইও ভাল লাগে নহ ভেবেইলতা পিঠ। পিঠা।
অ, অ যোনটো এই বৰা বুলি।
অ, অ তেনেকে বৰ ভাল লাগে উম, অ দিব লাগে কিন্তু পিঠাগুৰিটো দিলে বেছি ভাল লাগে নেকি? কি বেচ।
বেছি ভাল অ, পিঠাগুৰিত তোমাৰ কি জানানে? এটা মানে মচমচীয়া এটা হেৰি হয় আৰু। ধুনীয়া, খাবলে ভাল লাগে, তাতে তুমি কি কৰিবা? এনেকে। মিক্সিত মাৰি ললা নহয়, তাত এতিয়া পিয়াজ অলপ। পিয়াঁজ। অলপ কুটি দিবা। কুটি জলকীয়া অলপ কুটি দিবা, তাৰপিছত পিঠাগুৰি দি পেলা অকণ। কাৰণ মিক্সিত দিলে অকণ পানীটো বেছি। বেছি হয় যে, তোমাৰ অকন পিঠাগুৰি দি পেলা অকনমান ডাঠ কৰি পেলায়। তেতিয়া যাতে, তুমি সেই ভেদাইলতা পিঠা। টো বনাব পাৰা আৰু।
উম ধুনীয়া হয় ন খাবলৈ? আৰু আচলতে অ মিঠাতেল ৰিফাইনটো খাবই দিয়া নাই ন ডক্টৰেও একদম উম। কেৰিফ। ৰিফাইনটো বোলে বহুত বেয়া বোলে দেহৰ ক্ষতি কৰে, উম সে।
ৰিফাইন আৰু যিমান পাৰা, আৰু অকণ যদি ঘৰুৱা সৰিয়হ পোৱা কোনোবাই খেতি -বাতি কৰা লৈ যাবা নহলে, নহলে এই মিল মিলৰ পৰা মিল। নহয় তুমি মিললে যাবা মিলত যেতিয়া পেৰিব পাৰিবলৈ থাকে নহয় তেতিয়া মানে তোমাৰ পোৱা যায়। গম পাইছে
অ তাত মানে বেছি দিয়ে নেকি চবে?
অ এতিয়া কিছুমান গৃহস্থতটো বেছি বেছিবলৈ দিয়াচোন ব ব্যৱসায় হিচাপত কৰে ন। তুমি তাত ক'লেই নো বিচাৰি যাবা। সেই তুমি মিলত যাবা, মিলৰ পৰা তেতিয়া তুমি সেই তেলটো আনিব পাৰিবা মানে, খাতি সৰিয়হ। সৰিয়হ তেল আৰু
আৰু যদি তাত কৈও থৈ দিওঁ সিহতে চাব
দিব দিব উ দিব মিললে যাবা মিলৰ মানুহজনক। কবা যে এনেকে, তেল পাই যদি আপুনি ৰাখি থবচোন মই লৈ যাম আহি তেতিয়া তেওঁ ৰাখি থৈ দিব কি ঠিক তেওঁ ৰাখিবও পাৰে তাকে তেনেকুৱা কৰিব। লাগি উম আজিকালি মানে অকন বস্তুতটো খাওঁতে খাব
অ সেইটোৱে সেইটোৱে নহলে পিছলৈ যাই পেলাই তুমি নিজে পস্তাব লাগিব। ন সেইটোৱে ভয় উম নোপোৱা নোপোৱা পেকেটহে পাবা আৰু কি জানা ঘৰৰ তেল বুলি কৈ। পে বহুতে মিক্স কৰি দিয়ে।
মিক্স কৰি দিয়ে অ,
বিশ্বাস কৰিব নোৱাৰা নহয় তুমি হয়।
সেইটোয়ে তুমি মানে ডাইৰেক্ট য তুমি মিললে যোৱা তাত। কোনো মিক্সৰ কথা, উঠাই নাহে দিয়াচোন তাত তাত তোমাৰ মানুহে পেৰিত, থাকিব তুমি, কবা যে কি লাগে মই দি দিম মোক এনেকে দুবটল দিয়ক বটল বটল লৈ যাব। লাগিলে,
অহ। অ সেইটোকে কৰা ভাল হ'ব বুইছা? তেতিয়া ঘৰৰ সৰিয়হ ৰৌ পোৱা
পোৱা যাব আৰু সেইটো তুমি সেই সৰিয়হটো তুমি চুলিত টো লগাব
অ', ভাল হয় হয় উম। আচলতে কি জানা এতিয়া ইমান চুলিবিলাক সৰিছ গৰমত তোমাৰ অ', একে কি কৰিবা কি নকৰো এনেকুৱা লা
মোৰ যে একে কি, তাকেই ভাবিছো এই জবাব ফুল আৰু জবাব ফুলৰ পাত আৰু ঘৰতে বেৰা গছ মানে সি মিক্স কৰি মানে পিয়াজ তি লগাম ফুলিয়ে আছো মানে অ', এল'ভেৰা ৰুই লৈছো।
কেইটামান মিঠি গুটিও দিবা সেইটো ভাল। অ', অ', কালজিৰা মিথি গুটি, তুমি নহয় এটা কাম কৰিবা এই যে তোমালোকৰতো এতিয়া ঘৰৰ সেই নাৰিকল তেলতো পোৱা হয় নে নহয় কিনি নাই ঘৰত নাৰিকল তেলতো, তুমি মানে জবা ফুলৰ পা জবা ফুলৰ মানে ফুলতটো তাৰপাছত পিঁয়াজ তাৰপিছত আকৌ মিথি গুটি কাল জিৰা। গোটেইখিনি দি পেলাই তুমি তেল অলপ উতলাই তাত দি দিবা মানে, ব বস্তুখিনি গেছতে উতলাই উতলাই যেতিয়া উম গো গোটেইখিনি অলপ টাইম মানে সেইখিনি ভাজিবা আৰু যাতে মানে তাৰ বস্তুটো মানে তেল ত সোমাই যাওক সোমাই যোৱাৰ পিছত সেই তেলখিনি তুমি ঠাণ্ডা কৰি থৈ অ', ঠাণ্ডা কৰি থৈ সেই তেল খিনি লগাবাচোন তুমাৰ চুলিখিনি মানে বহুত গজিব আগতকে
তাকে ইমান গৰমতহে গৰমতহে সৰিছে নে কি জানো, ঘামি আ-থাকো যে।
অ', সেইটোৱে সেইটোৱে আচলতে কি জানা? পানী বিলাকো বেয়া হৈছে নহয় আগত কে হয় পানীটো তোমাৰ সেইটো কাৰণেও তোমাৰ চুলি বিলাক সৰে আৰু লগতে তোমাৰ গৰমতটো উম গৰম চেম্পু বিলাক আমি যে ব্যৱহাৰ কৰোঁ সেইবিলাক
ভাল নহয় তুমি এতিয়া তাকে যিমান পাৰো ঘৰুৱা বস্তু
অঁ সেইটোয়ে চেষ্টা কৰিব লাগে বুজিছা আজিকালি তোমাৰ ফাইভ ছিক্স ল'ৰা ছোৱালীয়ে চুলি পকে
অঁ চাবাচোন আগৰ মানুহেও চাবাচোন এতিয়া ক যিমান এতিয়া তোমাৰ আগৰ মানুহ আছে
উম এতিয়া চাবাচোন তেওঁলোকৰ চুলি পকাই নাই আমাৰ চুলি
তেওঁলোকে মানে কি জানা এই চেম্পু চেম্পু কণ্ডিচনাৰ এইবোৰ ব্যৱহাৰে কৰাোৱা নাছিলে ঘৰুৱা কি কলাা সানিব হয়নেে আৰু ঔটেঙা বীজ
অঁ সেইটো খানে তেওঁলোকে মাটিমাহ
এইবোৰ চবত পিছল বস্তু গম নাই এইবোৰ বস্তু খান্দিলে মানে চুলি সেইটো অঁ ঠাণ্ডা হৈ থাকিব তোমাৰ চুলিত ইমান মিহি হ'ব
মিহি হৈ যায় গম পাইছা এতিয়া আমাৰ চুলিবিলাক ইমান ডাঠ হয়নেে মিহি সি হ'বলৈ ক'ত জেগা পাই কোৱাচোন
আৰু সেইবোৰ এতিয়া আমি যে চেম্পু সানি আছো সেইবোৰতো গোটেই কেমিকেল তোমাৰ মিক্স থাকিবই দিয়াচোন থাকে
হয় ন নহয় কেমিকেলো থাকে কাৰণে তোমাৰ বস্তুখিনি ফেনাই বেছিকে গম পাইছানে উম
তোমাৰ যি ধুনীয়া ফেন উঠিব নহয় আৰু ধুই দিলে বহুত খিনি চুইে ভাল লাগে চুলিটো আৰু তাত তোমাৰ অঁ পিছল হৈ যায় তুমি তুমি তাৰ যেতিয়া তুমি ৰসটো উলিয়াবা বিজুটোৰ পৰা তেতিয়া তোমাৰ হাত তেনেকুৱা এটা মানে পিছল হেৰি লাগে লাগিব নহয় সেইটো যেতিয়া তুমি চুলি লগাবা এতিয়া আমি যে বিহুত বহাগ বিহুত যে লগাও মাটি মাহ চাবাচোন সেইদিনা চুলি খিনি কিমান ভাল লাগে কি চলছ আমি এতিয়া বছৰত এদিন লগাও
উম এদিন লগাও কিন্তু আমি আচলতে সপ্তাহত এদিন লগাব লাগে
লগা তুমি মানে তিনদিন লগালেও তোমাৰ একো অপকাৰ নাই সেইবোৰৰ ক কোনো তোমাৰ বাহিৰা কোনো অসুবিধা নক
অসুবিধা নকৰে উম হয় হয় কিন্তু দেই অ সেইটয়ে কিন্তু আজিকালি ব্যস্ত ব্যস্ততাটো তুমি মানে কি হৈছে ইমানেই মানুহ ব্যস্ত হৈ গৈছে ন মাটিমাহ সানি এঘণ্টা থাকিবলৈও মানুহক সময় নাইকিয়া গৈ গম পাইছে
তুমি আজৰি হয় সেয়া বহি থাকিবলৈ সময় নাই দেখোন সেইকাৰণে মানে দিনৰ দিনে মানে আমাৰ বেয়া হৈ গৈছে ন
অ সেইটোৱে উম মানে বহুত বেয়া হৈ গৈছে আমি নিজকে মানে সময় দিব নোৱাৰা হৈ গৈছো
যত্ন নলও যে কতনো আমি জেতুকা লগাও জেতুকা নোলোৱা হলেও হলে নেল পলিচ বোৰ লগাই থাকো অ সেইটোয়ে
বা মূৰত সেইটোতো কেমিকেল থকা হয়নে অসুবিধা কৰি দিয়ে ধৰি লও অহ সেই
হাতত লগালে হাতৰ ছালৰ কাৰণে কিমান ভাল তোমাৰ হাতৰ অ ৰসটো ভিতৰলে
সেইটোয়ে বহুত ভাল বুজিছা জেতুকাটো নিচিনানো হবনে? আৰু আগতে কি জানা নখ চকোৱা হ'লে তুমাৰ ব'হাগৰ বিহুতে জেতুকা লগাব দিয়ে তেতিয়া গোটেই বছৰ নখ চকোৱা নহয় আৰু মানে সেইটোয়ে হাতৰ কিবা বেমাৰ হলে জেতুকা গোটেই ৰাতিয়ে দিয়ে অ আছে আছে সেইটোৱে উম মহত্ব আছে আকৌ এনেইনো লগাই নে হয়নে আকৌ যে তোমাৰ বহাগ বিহুৰ সময়তে যে কিবা তিত তিতা অলপ হেৰি দিয়ে যে তিতা মানে খাবলৈ যে জুলটো তিতা যে অলপমান কিবা কিবা এটা দিয়ে বাহি বাহিয়া মানে পোক চুকে যাতে কামুৰিলে বিষটো নালাগিব
নহয় অ তিতাটো যে তুমি কি কৰিবা আজিকালি তুমি সপ্তাহত এদিন বা দুদিন খাবায়ে তিতাটো তুমি যি তিতাই নহওক লাগিলে তুমি যে মৰা পাটৰ শুকুতা তি অ সেইটো মানে কি জানোনে আমি ভাজি কৰি খাওঁতে খাওঁতে তাৰ তিতাটো নাইকিয়া হৈ যায়। তুমি এটা আকৌ কাম কৰিবা এটা মৰা পাতৰ এটা পায় নহয় শক শকুতা তিতা সেইটো কি কৰিবা ৰাতি তিয়াই থবা তিয়াই থৈ ৰাতিপুৱা তাৰ পানীতো ধুনীয়াকে গোট পাত খিনিৰ পৰা চাকনিত চাকি পলা তাৰপিছত তুমি পানীটো খায় দিবা।
সেইটো তিতা লাগে নে? তিতা নে বাৰু বহুত? উম তুমি খাইছানে?
অ আমি খাওঁ মানে আমাক এতিয়াও দেউতাই দেওবাৰ মানে এটা সপ্তাহত এদিন খাওঁৱে মানে
এদিন খোৱা মানে আৰু, মই আকৌ সেই তিতা কেৰেলাটোৱে অকমান খাওঁ। বাকী তিতা মই ইমান খাব নোৱাৰোঁ, এতিয়া শেৱালি ফুলটো খায় হয়নে?
অ মানে কি তেতিয়া ভাতৰ লগত তোমাৰ তিতাটো এটা ইমান ভাল নালাগে দেচোন, এইটো মানে কি পানী নিচিনা হৈ থাকে নহয় তুমি ৰাতি ভিজাই থলা এতিয়া ঠাণ্ডা হৈ থাকিলে ৰাতিপুৱা পানী গিলাচ তুমি ধুনীয়াকে খাই দিলা আৰু তাত ইমান কথা নাই?
অ অ তেনেকে খাব লাগিব উম ফলসা বস্তু বা বুট চু তেনেকে খাই দিলে তেতিয়া অপকাৰ নকৰে উম মগু বা বুট তিয়াই থৈ দিয়া যায় যে উম উম ফল মূল থৈ আপেল খালে গেছ নুঠেও তোমাৰ ন।
নুউঠে তুমি তিয়হটো খাব তিয়হতো তুমি দিনৰ ভাগত খালেও মে গেছ নু
অ ৰাতি খালি তেওঁ খাব নালাগে ন ৰাতি বোলে তেওঁতো খালে হজম নহয় অ হজম নহয় বুলি কয় আচলতে সেয়া কেতিয়াবা মানে কি জানা ৰা ৰাতি মানে ভাত খাব মন নগ'লে বুট বা মগু এনেকে দি পেলাই চালাাদ বনাই খাইও ভাল লাগে ন।
অ ৰাতি সাঁজটো তুমি নাখালেও তোমাৰ অপকাৰ নাই খালি দুপৰীয়াটো ভালকে খাবা। কৰিবা অ আৰু এইবোৰ মানিমুনি ভেদাইলতা এইবোৰ খাবা এতিয়া গৰমত পেটৰ কাৰণে খুব ভাল ঠাণ্ডা পেলাই থাকে যে
উম আমাৰ ঘৰত আকৌ পোৱা নাযায় যে দোকানত ফালে লৈয়ে আহো বাৰু মই উম এই ওচৰতে পথাৰ নাই যে অ তেওঁলোকে দিয়ে আৰু কেতিয়াবা অ তাকেই কৰিব লাগিব দিয়া অ অ হ'ব দিয়া হ'ব দিয়া দিয়া উম